অ।
এ ৰ এক ছেকেণ্ড, মোৰ সেই হেডফোনডাল নাই সেইটো কাৰণে।
আহ।
হেডফোন কানেক্ট নহয় নেকি ইয়াত?
হয় হয় মই হেডফোন এ কথা পাতি আছো।
মোৰ ভাগৰ নাই হোৱা। তই যোৰহাট দে গৈছিলি নি?
গুৱাহাটী লে গৈছিলোঁ কালি
তে কেলে গৈছিলি?
পৰীক্ষা দিয়াৰ পিছত ক'তো ফুৰিবলৈ যোৱা নাই ন, সেইকাৰণে অলপ ফুৰিলো। মন ভাল নহলে টিপ মৰা নিচিনা আও।
কি কি কি চালি তাত?
যোৰহাট মানে চাবলে তেনেকে চাহ বাগান তাহ বাগান গ'লোও মানে চাহ বাগান দেখা নাই আজিলেকে।
তাতো লৈ গৈছিলে নি?
ৰাতুল দাও বৰ্তাকৰ ঘৰ আছে তাত।
তই সেইটো কথা ক।
উম পদ বনাব ইয়াৰ পা তোৰ পাঁচ সেই সাতটা বজাত উঠিলো।
পাঁচশ নাই পোৱা। উম, মই প মক যাব লাগিব।
যোৰহাটত কোনোবা আছে নি?
নাই যদি
উম যাব পাওঁ।
উম। ভাত খালি নে?
মজা, যোৰহাটখন বহুত ধুনীয়া।
ভাত, এ আবেলি ভাত খালি নাই?
আবেলি খালো।
অ।
উলহ নাই।
হা হা।
ৰাতুল আহিছিলে ৰাতুল বায়েক আহিছিলে।
অ।
ৰাতুল আহিছিলে, ৰাতু
গম পাইছোঁ, শুনিলোঁ। উম, নেটৱৰ্কটো অকণ বেয়া।
উম, অকমান লেট হয় ইয়াত কথাটো কোৱাৰ পিছত অকমান দেৰি পিছত শুনে।
অঁ 'এইটো কথা এডমিশন ললেো।
ললো ললো হ -নহ ন ৰৰুম চুম ঠিক্ হ'ল নেকি?
হ'ল হল নিৰিবিলি
নিজিবিল
আমি যে চাইছিলোগে তাৰ ইফালে যে সিহঁতি কেইটা ৰুম কেইটা যে আছিলে মানে সিহতি ওলোৱা নাছিলে যে তাত মজা আছে ৰুমকেইতা অকল আমি চোৱাটোহে বেয়া মানে গম পাল নাই।
অহ'
দুটা ভাল এটা। বেলেগ কেইটাই লৈছে মানে ক? আমাৰ কষ্ট মানে কষ্টবোৰ লগয় আৰু বাকী এ আমি বেদান্ত মই কৌষ্টপে এটা লৈছো
তিনিতা থাকিবি ন?
আহ' মজা আছে সাত হেজাৰ আমাকো সাত হেজাৰ কৈছিলে ন এতিয়া সাত হেজাৰ বাৰু কিন্তু মানে সেই তিনিটা ভাগ হ'ব মানে ৰুম দুটা ৰুম বাথৰুম টো এটাচ আছে। তাৰপাছত কিচেন টো এটা আছে। মলা মানে অঁ বেদান্ত মেথ
অঁ তেনেহলে ময় পালো।
হনো পালিহতে ন হব চিত এতিয়াও আছে। আহ বুলি কোৱা হল।
এইত তাইকে চেক্ৰিভাইচ কৰিব লাগে আৰু।
হা',
মই একো শুনাই নাই, নেটৱৰ্ক বেয়া নি।
পৰিস্থিতি আবোৰতো বদাই দিলে।
অ' সেইটোৱে কৈছো। চেক্ৰিফাইচ কৰিব লাগিব আৰু।
তই মই দেখোন লগৰ লোৱা কথাই ভাবিছো। তিনিটা
অ', সেইটোৱেটো।
আহ, আহ, আহ?
নিপনো বুলো তাত গুচি যাব লগীয়া হ'ল।
তাকেইেতো, অকমান কন্ট্ৰল হা।
তাকে।
মাহঁতে কি কৰিছে? ফাডাৰ মাদাৰ।
ফাডাৰ মাদাৰ আছে এতিয়া বহি মেলি।
অ'।
ৰ ফোনটো ক গৰম দিনত বৰ অশান্তি, ইবাৰ কাটিব হিবাৰ কাটিব।
উম।